হেল্ল', হয় শুনিছানে, শুনিছা নে।
অ' শুনিছো, অ' শুনিছো কোৱা।
হয়, কি কৰি আছা।
আছোঁ। তুমি কি কৰি আছা?
মই আছোঁ এনে, বাকী চাহ পানী খালা।
খালো, খালো তুমি?
হয় খালো ৰ'বা, পিছে মই ভাবিছিলোঁ আজি এটা বিশেষ খালোঁ, খালোঁ, খালোঁ।
হেল্ল'?
পিছে, হয় শুনিছানে নাই।
হয়, হয়, হয় শুনি আছোঁ কোৱা।
অ' পিছে মই ভাবিছিলো, তুমি যদি ব্যস্ত নাই আজি এটা বিশেষ এটা বিষয়ৰ ওপৰত কথা পাতো বুলি ভাবিছিলো।
হয়, হয় পাৰি, কোৱাচোন!
ব্যস্ত নাই ন?
নাই, নাই।
মানে মই ভাবিছিলোঁ, মই ভাবিছিলোঁ যে আহ' তুমি পিঠ পিঠা-পনা, পিঠা-পনা আমি যে বনাও, তুমি তাৰ ওপৰত কি ভাবা?
হয় ঠিকেই আছে সেইটো ক'ব, ল'ব পাৰি।
হয়, পিঠা-পনা এতিয়া আমি অকল মাঘ বিহুতেই বনাওঁ নহয় জানো, কিন্তু পিঠা-পনা আমাৰ সদায় খাব ইচ্ছা যায় বা কেতিয়াবা, কেতিয়াবা এনেকুৱা দিন আহে যে, আজি পিঠা খাব খুব মন গৈছে, কিন্তু সেইটো প্ৰায়ে মাঘ বিহুৰ সময়ত বনোৱা হয়।
হয়, হয়। হয়, হয় সেইটো হয় আৰু আজিকালি পিঠা-পনা, আজি-আজিকালি পিঠা-পনাটো দোকানতে পায়, সেইকাৰণে মানুহ বিলাক এলেহুৱা হৈ গৈছে, যেতিয়া তেতিয়া পিঠা পায় বাৰু আজিকালি, কিন্তু সেই এতিয়া পিঠাটোৰ ইমান সোৱাদ নহয়, যিটো কি পিঠা ঘৰত বনাই খোৱাৰ সোৱাদে বেলেগ, কিন্তু দোকানৰ পিঠাটো ইমান সোৱাদ নহয়, সেইবাবে, সেইবাবে মানুহবিলাক বহুত এলেহুৱা হৈ গৈছে, ঘৰত বনাই খালে অলপ বেছি সুবিধা হয়।
অ' তুমি এনেই পিঠা বনাব জানানে? হয়, হয় মই ভা অ' মই ভাবো যে আহ হয়, আমি খুবেই এলেহুৱা পৰিছো, এলেহুৱা হৈ পৰিছো। আৰু এইটো গাঁও অঞ্চলত, গাঁও অঞ্চলত ইমান নহয়। সেইটো চহৰ অঞ্চলত দেখিবলৈ পোৱা যায়। হয় শুনিছানে, শুনিছানে?
হয় শুনি আছো, শুনি আছো কোৱা।
অ' এইটো, এইটো আচলতে চহৰ অঞ্চলতে দেখিবলৈ পোৱা যায় যে, আমি পেকেটিং বস্তুবোৰৰ ওপৰতে আমি নিৰ্ভৰ থাকোঁ, আমি আমি তোমাৰ আহ, নিজে বনাবলৈ আমি এলাহ কৰো আৰু ঢে-ঢেঁকীটোতো চহৰত দেখিবলৈ পোৱা নাযায়, আমি
হয়, হয় আ-আ-আজিকালিতো গাঁৱত টো হৈছে গাওঁ বিলাকতো, বজাৰতটোতো পোৱা যায়, পেকেটতে বেছে। আজিকালি গাঁৱতো হৈছে।
হয়, হয়, হয় বাৰু সে-সেই কাৰণে হয়টো আমি এলেহুৱা হৈ পৰিছো। গতিকে মই ভাবো যে, আমি নিজ হাতেৰে তৈয়াৰ কৰা বস্তুৰ সমান একো হ'ব নোৱাৰে।
হয় নোৱাৰে। এই, এই নিজ হাতৰে বনাই খোৱাটো অলপ সুকীয়া। সেই সোৱাদটো আমি দোকানৰ পিঠাবোৰত পোৱা নাযায়, হয় নে নহয়, তুমি কি ভাবা?
হয়, হয় মইও সেইটোৱেই ভাবো আৰু তুমি এনে পিঠা-পনা দি কি, কি পিঠা বনাব জানা, পিঠাৰ নাম বা তুমি কোনটো পিঠা খাই ভাল পোৱা?
অ তিল পিঠা, নাৰিকল পিঠা। কেটলিৰ মুখত দিয়া পিঠা, খোলা চাপৰি পিঠা এ বহুত পিঠা আছে, পানপাতি চেপটা পিঠা, কৈ কৈ শেষ কৰিব নোৱাৰো।
নহয়, তোমাৰ এনে প্ৰিয় বুলি ক'লে?
প্ৰিয় বুলি ক'লে নাৰিকল পিঠা, যিটো মাঘ বিহুত বনাও আমি। এনেও বাৰু বনাওঁ।
হয়। তুমি এনে পিঠা পনা আদি আমি যে সৰুতে
তুমি কোনটো পিঠা খাই ভাল পোৱা?
হয়, মই তোমাৰ নাৰিকলৰ পিঠাই ভাল পাওঁ, নাৰিকলৰ পিঠা লাৰু এইবোৰ ভাল পাওঁ। এনে তোমাৰ সেনেকুৱা অভিজ্ঞতা আছেনে? ঘৰত কেতিয়াবা সৰুতে পিঠা পনা আদি চুৰ কৰি খোৱা, মাৰ গালি শুনিম বুলি এনেকে চুৰ কৰি খোৱা?
আছে-আছে। নাৰিকল লাৰু চুৰ কৰি খোৱা, পিঠা চুৰ কৰি খোৱা, মাঁহতে গালি পাৰে, মৰমতে গালি পাৰে বাৰু। আমি চুৰ কৰি খোৱা সেই সেই হেৰিতো নোহোৱা হৈ গৈছে। এতিয়া সেই বস্তু বিলাক নাই, আগৰ দিনবোৰৰ দৰে নহয় এতিয়া।
এতিয়া অলপ মানে মানুহ বিলাকে ঘৰত বনাব এলেহোৱা টাইপ হৈ গৈছে। দোকানত পায়ে কিনি আনিম দিয়া, ঘৰত আৰু কিয় ইমান কষ্ট কৰো, তেনেকুৱা হৈ গৈছে। সেই উৎসাহটো নোহোৱা হৈ গৈছে।
হয় তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নে যে তুমি তুমি অকল মানে মা বিহুৰ টাইত বনাইছা, তোমাৰ তোমাৰ মানে আজিও বনাব মন গৈছে। এতিয়া আজি কিন্তু মাঘৰ ছিজন নহয়, বাট তোমাৰ বনাব মন গৈছে, তুমি তেতিয়া সেনেকুৱা পৰিস্থিতিত তুমি কি কৰা? খুব খাবলে মন গৈছে আৰু।
সেনেকুৱা হয় বাৰু। কিন্তু মাঘৰ বিহুত দৰে পিঠাটোৰ সোৱাদ বেলেগ টাইমত বনালে সেই সোৱাদটো নাপাওঁ। মাঘৰ বিহুৰ পিঠাটো যেন মাঘৰ বিহুতে ভাল লাগে, এনে‌ও বাৰু আমি বনাওঁ, এনে বনাওঁ খাওঁ। কিন্তু সেই সোৱাদটো নাপাওঁ, যিটো সোৱাদ মাঘৰ বিহুত টাইমত পাওঁ।
হয় হয়, এনে পিঠা পনা আদিৰ ওপৰত তুমি আৰু কি ভাবা? যে পিঠা পনাটো আমি, আমি আমি অসমৰ বাহিৰত টো লৈ যাব লাগেনে? যে যেনেদৰে আমি এতিয়া আমাৰ অহ হয়। মানে মই এইটো ক'ব বিচাৰো
তো, কিছুমানেতো সেনেকোৱা প্ৰদৰ্শনে কৰে অসমৰ পৰা বাহিৰত লৈ গৈ। প্ৰদৰ্শন কৰে অসমৰ হেৰি। সেনেকোৱাওটো পা ত বহুত, মোবাইলে টিভি মোবাইলে দেখাই পাওঁ।
কিন্তু মই ভাবোঁ যে এইটো খুব কম হোৱা নাই নে মানে যেনেকে বৰ্তমান আমি এতিয়া আমাৰ অসমত দেখিবলৈ পাওঁ, ফ্ৰেইণ্ডচ ফ্ৰাইজ কিবা কিবি আদিবোৰ আমি অসমত দেহী লছে কিন্তু এইবোৰ আমাৰ অসমীয়া খাদ্য নহয়। ঠিক তেনেদৰে পিঠা বনাটো পিঠা বনাটো ইমান এটা প্ৰচুৰ পৰিমাণে আগবাঢ়ি যাব পৰা নাই।
নাই নাই বাৰু, বহুত পিছ পৰি আছে। আজিকালি ল'ৰা ছোৱালীয়ে পিঠা, ফ্ৰেঞ্চ, ফ্ৰাইজ, পিজ্জা, বাৰ্গাৰ সেইবোৰহে চিনি পায়। পিঠা বুলি ক'লে ভালদৰে চিনি নোপায়। এশজনৰ ভিতৰত ত্ৰিশ জন মানেহে ত্ৰিশ পাৰ্চেণ্ট মান মানুহেহে চিনি পায় সেনেকুৱা।
হয়। আৰু চোৱা আজিকালি আমি আজি যদি, মই যদি কোনোবা যদি সৰু ল'ৰা এটাক যদি সুধোঁ কি খাবি? বা কি খাবা? সিহঁতে কিন্তু পিজ্জা, বাৰ্গাৰ এইবোৰহে কয়। গতিকে মই ভাবোঁ, গতিকে মই ভাবোঁ সিহঁত যদি সিহঁতে যদি কয় আ না পা পিঠা খাম কিবা খাম তেতিয়াহে অলপ ভাল লাগে তেতিয়া এনেকুৱা এনেকুৱা লাগে যে এইজন অসমীয়া ল'ৰা এইজন আমাৰ আমাৰ আমাৰ অসমীয়া অসমীয়া।
হয় হয় সেনেকুৱা সেনে বৰ্তমান পৰিস্থিতিৰ তেনেকুৱা বৰ্তমান পৰিস্থিতি তেনেকুৱা নহয়েই। কাৰণ আজিকালি ল'ৰা ছোৱালী ফাৰ্ষ্ট ফুডৰ নামতে পাগল।
হয় নহয় নহয় হয় সেইটো আচলতে মাক বাপে বাপেকৰ ওপৰতো অলপ নিৰ্ভৰ থাকে মাক বাপেক যেনেকুৱা হয় সেনেকুৱা হ'ব ন হয়
কিন কিন্তু কি হয় মানে বজাৰৰ পৰা আমি কিনি আনিম এলেহুৱা টাইপ হৈ গৈছো ন ঘৰত বনাই ল'ৰা ছোৱালী দেখাই নাপায় কেনেকে বনাই কি কৰো সেই বস্তুটো সিহঁতে অনুভৱ কৰিব নোৱাৰে দোকানৰ পৰা কিনিহে আনো। তাৰে সিহঁতে ইমান দোকানৰ পৰা পিজ্জা হলেও কিনি খাম বাৰ্গাৰ হলেও কিনি খাম পিঠা কিয় খাম। সেনেকুৱা ধৰণৰ।
অ মোৰ মতেৰে কি জানানে দুই পকেট দুই পকেট চচৰ দুই পেকেট চচৰ লগত কিবা বেলেগ খাদ্য দিয়াতকে আমি যদি পিঠা পনা আদি যদি টিফিনত দি পঠাও তেতিয়া কেনেকুৱা হয়।
হয়।
ভাল নহয় জানো।
হয় হয় ভাল হয় দিব পাৰে কিছুমান মাক বাপে কে বাৰু এতিয়াও কি খোলা চাপৰি পিঠাটো বনাই কিছুমানে টিফিনত দিয়ে বাৰু সেইটোও নহয় ইমানো হেৰি নহয় কিন্তু বেছি ভাগেই নিদিয়ে
অ কিন্তু কিন্তু তুমি তুমি তুমি মানে কেনেকৈ দিয়া তুমি কেনেকুৱা দেখিছা তুমি তুমি তুমি চচৰ লগত আদি কিবা এইবোৰ ফাষ্ট ফুড দিয়া দেখিছা নে পিঠা পনা আদি টিফিনত দিয়া দেখিছা
নহয় চচৰ লগত পিঠ চচৰ লগত বেলেগ ফাৰ্ষ্ট ফুড দিয়ে বা পুৰি দিব চচৰ লগত খাবৰ কাৰণে পিঠা আৰু ল'ৰা ছোৱালী আৰু এই পিঠা নিনো নিজে কব মাক বাপেকে নিদিয়ে সেনেকুৱা ধৰণৰ সেইকাৰণে পিছ পৰি গৈছে আৰু কিছুমানে হয়তো দিব পাৰে খলা চাপৰি পিঠা বনাই দিবও পাৰে কিছুমানে সেইটো বাৰু নকওঁ কিন্তু হলেও চচৰ লগত বেলেগহে দিব পুৰি বনাই দিব মালপোৱা বনাই দিব কিন্তু তথাপিও পিঠাটো নাহে আন পিঠা দিব লাগিল গুৰা খুন্দা আনিব লাগিল ঢেঁকীত যাব লাগিল আজিকালি আৰু ক'ত আৰু সেইবোৰ হেৰি কৰিব
অ তুমি তোমাৰ এনে ঢেঁকী ঢেঁকী ঢেঁকীত এনে চাউল খুন্দা অভিজ্ঞতা আছে নে
হেল্ল'
হয় শুনিছানে
হয় শুনি আছো কোৱা
অ তোমাৰ এনে ঢেঁকীত চাল খুন্দা অভিজ্ঞতা আছে নে নাই
আছে আছে বহুত আছে বহুত আছে কিন্তু আজিকালি ঢেকী নোপোৱাই হৈছে সকলোৱে মিক্সি আনি লৈছে মিক্সিতে খুন্দে সেনেকুৱা হৈ গৈছে আজিকালি ঢেঁকীৰ সেই টো নোহোৱা হৈ গৈছে কিন্তু ঢেঁকীত খুন্দি খোৱা চাউলৰ পিঠাটোৰ সোৱাদে বেলেগ সেই মাদকতা বোৰ অলপ বেলেগ ধৰণৰ সেই অনুভৱ বোৰ বেলেগ সেইবোৰ বুজাব নোৱাৰি কিন্তু যিবিলাকে মিক্সিত বনাই খায় সেই হেৰিটো ভাল নালাগে ইমান
হয় হয় হয় মানে হয় হয় তুমি ঠিকেই কৈছা একদম ঠিক কৈছা কিন্তু কিন্তু বৰ্তমান পৰিস্থিতিতো এনেকুৱা হৈ গৈছে যে মানুহবোৰ ব্যস্ত ব্যস্ত হৈ পৰিছে আৰু আৰু মই ভাবো যে মই ভাবো আমি ঘৰতে বনাব লাগে পিঠাবোৰ আমি আৰু আমি পিঠা বনাই অকল অকল মাঘৰ সময়ত নহয় আমি প্ৰত্যেক দিনা আমি এইবোৰ উলাই নিব লাগে আমি দোকান দিব লাগে সেইবোৰ দোকান প্ৰায় আমি মুছলিম বোৰে দেখা দিয়া পাওঁ অকল মুছলিমবোৰে কিয় আমি অসমীয়াবোৰ ওলাই যাব নোৱাৰো নেকি।
অ', সেই-সেই হেৰি কিন্তু আমাৰ-আমাৰ অসমীয়াবোৰৰ কাৰণে তাৰমানে সিহঁতে চানচ পাইছে। কাৰণ কিয় আমি নিজে বনাই নিজে ব্যৱসায় কৰিব নোৱাৰো নেকি কিছুমানৰ ঘৰৰ পৰা নিদিয়ে ই নালাগে এইবোৰ কৰিব লাজ কৰে কিন্তু সেইটো কথা নহয় আমি ভোগালী বিহুত কিয় উদযাপন কৰিব লাগে আমি বাৰটা মাহতে আমি উদযাপন কৰিব পাৰো বিহু বুলি কোনো কথ আমি এনেও বনাই খাব পাৰোঁ।
উম, গতিকে তুমি কি ভাবা যে যতিকে তুমি কি ভাবা আমি ফ্ৰেঞ্চ ফ্ৰাইচৰ দৰে আমি পিঠা পনা কেনেকে গোটেই পৃথিৱী বিশ্বজুৰিত আমি আগবঢ়াই আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰো তুমি কি ভাবা কেনেদৰে এই পদক্ষেপ লোৱা ভাল হ'ব?
অ' মই ভাবো কি যাতে যিবিলাক বহিৰাগত মানুহে বা বহিৰাগত মানে বাহিৰৰ পৰা আহি যিবিলাক ত'ইয়াত গুৱ-গুৱাহাটীত বাস কৰি সিহঁতে মিক্সিত গুড়া খুন্দি হওক বা মিলত গুড়া খুন্দি আনি পিঠা পনা বিক্ৰী কৰি আছে সেইবোৰ নোহোৱা হ'বা লাগে। আমাৰ নিছিনা গাওঁত পৰা গৈ মানুহে বিক্ৰী কৰা সুবিধা হও বা ল'ৰা-ছোৱালীয়েও বুজি পাওক অ' পিঠা এইটোক পিঠা নেকি বা ফ্ৰেন্ঞ্চ ফ্ৰাইচৰ পৰা ফাষ্টফুডৰ পৰা দূৰত থাকক পিঠা পনা চিনি পাওক সেইটোয়ে ভাবো। কিন্তু আজিকালিৰ অলপমান যুগটো বেলেগ হৈ গৈছে। সেই সকলোৰে মনৰ ভাৱটো একে নহয়, চবৰে বেলেগ, বেলেগ হৈ গৈছে।
উম, গতিকে মই ভাবোঁ যে আ মই গতিকে মই ভাবোঁ যে আমি এনেদৰে পদক্ষেপ লোৱা উতিত উচিত আমি আমাৰ আহিবলগীয়া প্ৰজন্ম অৰ্থাৎ আমাৰ আমাৰ সন্তান বা হেৰি আমাৰ আহিবলগীয়া প্ৰজন্মক আমি আমাৰ টিফিনত অ'ফ্ৰেন্ঞ্চ ফ্ৰাইজ বা আদি চচৰ দুই পেকেট চচৰ লগত বেলেগ খাদ্য বা ফাষ্টফুড দিয়াতকৈ আমি পিঠা -পনা আদি দিয়াৰ প্ৰস্তুতি চলাব লাগে। নহয় নে আৰু-আৰু তেওঁলোকক শিকাব লাগে, আৰু তেওঁলোকক শিকাব লাগে জি যে-যে এনেকে বনায়।
আৰু হয়, হয় আৰু মই ভাবোঁ তুমি আৰু মোৰ পৰাই আৰম্ভ হওঁক, তুমি কৰা মই কৰোঁ এনেকুৱা আৰু হাজাৰজন ওলাই আহিব। আজি তুমি ৰাস্তাটো দেখ খাই দিলে মই কৰিলোঁ আৰু এজনক আমি আৰু এজনক কলোঁ সেনেকৈ হয়তো আগু-আগুৱাই যাব বুলি মই ভাবোঁ তুমি কি ভাবা?
হয়, হয়। এইবোৰ কামত একতা লাগিব একতা নাথাকিলে আজিকালি একো নাই। হয়নে? গতিকে, গতিকে এনেদৰে আমি কামটো আগবঢ়াই নিব লাগিব আৰু, আৰু আমাৰ অসমখন তেতিয়াহে আমি সকলোৱে জানিব যেতিয়া, যেতিয়া আমাৰ সম সম্পদবোৰ, পিঠা এটা আমাৰ সম্পদ পিঠা- পনা আমাৰ সম্পদ, গতিকে আমি পিঠা বনাই নিয়া মানে আমাৰ অসমখনক মানুহে চিনিব যে এই বস্তুটো এই খাদ্যতো ক'ৰ পৰা আহিল অ' এই খাদ্য ত' অসমৰ হয় অসমৰ পৰা আহিল তেতিয়া মানুহে অসমখন, অসমখন চাব আহিব।
অসমীয়া বুলি আমি নিজে আগুৱাই গৈ নিজে স্বীকৃতি দিব লাগিব যে বেলেগ এখন ষ্টেটত গৈ ফেলে যে আমি ক'ব লাগিব এ আমি অসমীয়া আমাৰ কৰ্মই আমাক দেখুৱাই দিব লাগিব যে এওঁলোক অস
অ' হয়টো সেইকাৰণে কৈছে যে কৰ্মই, কৰ্মই ধৰ্ম। বাৰু যি নহওঁক আজি তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল বহুত।
হয়, মোৰো ভাল লাগিল, মোৰো ভাল লাগিল তো। মোৰো ভাল লাগিল তোমাৰ লগত কথা-পাতি মোৰো আৰু কিছু অভিজ্ঞতা হ'ল।
উম, বাৰু দিয়া ধন্যবাদ ৰাখিছো আজিলে বিদায়।
হয়, আজিলৈ ৰাখিছো, ধন্যবাদ।